ভালে অ এইয়া ভালে ভালে
আহ মোৰো ভালে ভাত খালা
অ খালো খালো ভাত খালো এ তুমি খালা নে নাই
মই খাইছো আজি মায়ে বনাইছিলে মাংস পাত
অঁ মোৰো মাংসভাতেই আছিলোঁ আৰু
অ বঢ়িয়া দিয়া
এইটো শুনা না
খোৱা
এই কালি গুৱাহাটী যাম নহয়
কালি যাবা নেকি
অঁ
মানে কিবা কামৰ কাৰণে নে এনেই ঘূৰিব যাবা
মানে ঘূৰিব যাম এনেই কিন্তু অলপ কামো আছে আৰু
আচ্ছা আচ্ছা মানে ঘোৰাও হব কামো হৈ যাব ন
অ সেইটোৱে কথাটো এ ভাবিছো ভাবিছোঁ মানে অকণমন ক'ৰবাত সেই জোৰ-চোৰ বা এক'লেণ্ড তেনেকুৱা কিবা কিবি ঘূৰি লম অকমান।
অ', ভালেই এতিয়া গৰম দিনো আহিছে ন!
অ', সেইয়াই। অ', আৰু ইফালে জু-চু অকমান সেইবোৰ জীৱ জন্তু অকণমান চাই ল'ম।
উম।
সেইফালে তেনেকে সেয়াও ঘূৰা হৈ যাব। আৰু লগত আৰু কিছুমান জাগা আছে তেনেকুৱা। তোমাৰ ঘুৰিব পাৰা, সেইবোৰো চাই লওঁ অকণমান। কিছুমান হিডেন প্লেচ আছে না, বহুত। গুৱাহাটীত।
অ', সেইটো। প্লেজ আছে। চাবা আকৌ ভাগ্যে ভাগ কেলে যাবা আক'?
অহ, সেয়াই ভালকৈ যাব লাগিব বাৰু। যোৱাটোতো সেইটো ভালকৈ নাই লগৰৰ লগত লগত যাম বাৰু। লগৰ এটা যাব, লগৰ এতিয়ালৈকেতো বাৰু মোৰ এজনে কৈছে বাকী আৰু এজন হ'লে চাগে যাব পাৰে।
আচ্ছা, আচ্ছা ঠিকেই আছে।
অ'।
বাকী ময়ো এক'লেন গৈছিলো সৰুতে ভাল লাগে বহুত বিলাক ৰাইডছ আছে খোৱা বস্তু আছে ভাল লাগে।
সেইটোৱে।
ডাঙৰ ডাঙৰ ৰাইডছ বিলাক আছে ন' ৱাটাৰ পাৰ্কটোত। উঠিবা তাতো ভাল লাগে। টো জানা ন'?
সাঁতুৰিব জানো বাৰু সেইটোত মই আগতে শিকিছিলো মানে নদীত।
আচ্ছা নদীত শিকিচা?
অ'।
আকৌ আকৌ যে তুমি শিকিলাও নদীত নদীতো অলপ ৰিস্কি হৈ যায় ন'।
ৰিস্কি হয় মানে মোক সত সাঁতোৰা বাৰু সেইটো শিকাই দিছিলে মানে।
অ', আচ্ছা।
সেইটো কাৰণে পাৰা হ'লোঁ আৰু।
গম পাইছো।
মইতো এই ইয়াতো গৈছিলো বাৰ মাইলত কেইটামান দিন আগত। তাতো মানে তাততো মই সেয়া বাৰ মাইলৰ জোনটো নদী তাততো মই পূৰা সেই সাঁতুৰি পেলাই পাৰ হৈয়ে গৈছিলোঁ।
অ
এ ইটো পাৰৰ পৰা সিটো পাৰ পাৰ হৈ গলো তো সাঁতুৰি পেলাই।
কি কোৱা।
অঁ
বাপৰে
এটাই সাঁতুৰিব ন নাজানে বাৰু সি এটা পাৰেই থাকি গ'ল মই কিন্তু সাঁতুৰি পেলাই বেলেগ পাৰে গুচি গ'লোঁ
বাপৰে পাৰা দে তেনেহ তুমি সাতুৰিব
সেয় সাঁতুৰি পেলাই আৰু ফুৰিব পাৰি পাৰিলে চাগে
উম খাব দান কিন্তু দেই পানী বহুত বেয়া আছে কিন্তু ডুবাই লৈ যাব তোমাক
উম সেইটোও হয় বাৰু
ঐ তুমি কাৰ্বি আলং গৈছানে
কাৰ্বি আংলং যোৱা নাই যাম ভাবি আছোঁ এতিয়া সেইয়াই এতিয়া গুৱাহাটীতো গৈ আহো তাৰ পিছত কাৰ্বি আংলংতটো চাম আৰু বেলেগ তেনেকুৱা জেগা আছে কেইটামান জেগা সেইবোৰ চ চাব লাগিব আৰু ঘূৰিবলৈ
আচ্ছা মানে কাৰ্বি-আংলং টো ভাল জেগা‌তো তাত ট্ৰেকিং বিলাক থাকে ন পাহাৰ
অ সেইটো হয়।
উ আৰু তুমি যে ট্ৰেক কৰিবা তাৰ কাৰণে বুট কেইটাও লৈ যাবা নহলে ভৰি খিনি যে বিষাই যায়।
অঁ অঁ নাই বুট জোতা এযোৰ আছে বাৰু সেইযোৰ লৈ যাম।
আচ্ছা হ'ব দিয়া বাকী যে তুমি ঘুৰিব যাবা তোমাৰ ছোৱালী তোৱালী আছেনেে
ছোৱালী নাই কিন্তু ভাবি আছোঁ মানে তাতেই কোনোবা ছোৱালীক লগ কৰিম।
আচ্ছা লগ কৰিবা ন ফ্ৰেণ্ডছ বোৰ
অ ফ্ৰেণ্ডছবোৰক লগ কৰিম আৰু
আচ্ছা ঠিকে আছে।
স সিহঁতৰ লগত অলমান সিহঁতৰ লগ সিহঁতৰ লগত অলমান ফূৰ্তি কৰিব লাগিব।
অ সেইটো হয় গ পাইছোঁ
উম
খোৱাবা কেনেকে কৰিবা ক'ত থাকিবা?
খোৱা বোৱা মোৰ তাত লগৰ এটাৰ মানে সেই ভাড়া ৰুম আছে তাত তাতে থাকিম
অ তেনে তোমাৰ থকা জাগাটো হৈ ওলাই গ'ল ন।
অ সেইটো হৈ আছে আৰু যোৱাটোও ভাবি আছো মানে সেইটো তাতো মই এনেই সেয়া ভেহিকেল লৈ যাম নিজৰ
আচ্ছা নিজৰ ভেহিকেল
উ অ বাইকত নহ'লে বা স্কুটিত
অ ঠিকেই আছে আচ্ছা ময়ও যাব পাৰিম নেকি তোমাৰ লগত
যাব পাৰিবা বাৰু খালিহে ভেহিকেল এখন মিলাব লাগিব তেতিয়া
ভেৰিখন পাপাৰ লৈ ল'ম মই একো
অ', ল'ব পাৰিবা। তেনেহলে সেইটো ল'ব পাৰিলে, তুমি যাব পাৰিবা বাৰু আৰু তেতিয়াবা যদি তুমিও উ ত তেতিয়া মোৰ লগৰ এটাও আছে। এ সি মানে যোৱা কথা কৈ আছিলে। এতিয়া তাৰ তাত মানে ভেহিকেল নাই। এইটো ভিহিকেল ভেহিকেল যদি এতিয়া তুমি যদি মিলাই দিয়া। সেইটো তাৰ-তুমি যাব পাৰিবা তাৰ লগত তেতিয়া। আৰু সি নিজেই মানে কৈছিলে। যে থাকাটো সি বাৰু সেইটো থাকাটো মানে মোৰ লগৰটো ৰুমত নকৰে। সি বাৰু হোমষ্টে এটা ল'ব। এ তুমি যদি পাৰা মানে সেইটো হোমষ্টেৰ কাৰণে সেই সিমানখিনি পইচা মিলাব লাগিব তুমি। বাকী এই গুৱাহাটী যোৱা-আহা সেইবোৰত মানে যিমান তেলৰ খৰচ হ'ব সেইখিনি চব সি দিব। তেনেকে কৈছে। বাকী হোমষ্টেটো এইকাৰণে খালী মানে দুয়োটাই মানে এ এ ডিভাইড কৰি-ব লাগিব চা
কন্ট্ৰিবিউট কৰিব লাগিব গম পাইছোঁ। আৰু-আৰু পিছে তোমাৰ টোটেল কিমান ঘূৰিবলে।
এজে বাজেটটো মানে তোমাৰ কমচে-কম গলেও মানে কিমান অ, তিনি-চাৰি হাজাৰ মান লাগিবই হ'লে। কাৰণ অ', কাৰণ পাঁচ দিনৰ ট্ৰিপ না ত অকমান লাগিব। সেইটো হিচাপত।
আচ্ছা গম পাইছোঁ।
আৰু অকমান, মানে সেই খোৱা-বোৱাত অকমান, মানে ভালকৈ খাব লাগিব না। খাব লাগিব আৰু পিয়াহ লাগিলে, মানে সেহ লাগিব না অকমান ড্ৰিংকচ-চিংকস অকমান কিবা লাগিব।
হয়, হয় আৰু আমি তুমি যে ভিহিকেলত যাবা। আমিতো ট্ৰেইনতো যাব পাৰু ইয়াৰ পৰা ডেকাও ট্ৰেইনতো যায়, গুৱাহাটী ষ্টেচনলৈকে।
অ', ট্ৰেইনত অ', মানে ট্ৰেইনতো যাব পাৰি। কিন্তু সেয়া খালী তাত মানে পিছত আকৌ গৈ পেলাই। এই গুৱাহাটীত গৈ পেলাই, আকৌ মানে জাগাবোৰ মানে ইটো জেগাৰ পৰা সিটো জেগা যাবলৈ বহুত, মানে দিগদাৰ তাত ৰেপিডো বা উবাৰ-চুবাৰ বা চিটি বাছ সেইবোৰত যাব লাগে। এতিয়া উবাৰ কৰিলেটো বহুত বেছি পইচা গুচি যায়। আকৌ চিটি বাছবোৰত মানে, যাবলৈ বহুত দিগদাৰ সেইবোৰ, ট্ৰেফিকত ফচি থাকে বা কিবা হৈ থাকে। সেইবোৰ চাব-চাই পেলাই মানে, সে টো, মানে দিগদাৰ অকণমান। সেইটো কাৰণে ভাবিছোঁ, এতিয়া ইয়াৰ পৰা যদি ভিহিকেল এখন লৈ যাওঁ, তেতিয়া ধুনীয়াকৈ তাত চলাই মেলি নিজৰ পইচা দিয়ে, সেইখিনি কৰি পেলাই ধুনীয়াকৈ ঘূৰি আহিব পাৰি। যত মন তাতেই যাব পাৰি।
নিজৰ ভেৰিকেল লৈ গ'লে অলপ এডভানটেজ হয় মানে, য'ত যাওঁ যাব পাৰো। ৰখিব পাৰোঁ, উম ঠিকে আছে। আৰু মানে তুমি কেইটামানত ওলাবা?
অহ কালিতো মই ভাবিছোঁ মানে ৰাতিপুৱা ছটামানতে ওলাম।
অউ ঠিকে আছে।
উমম, অ মই কল কৰিম বাৰু তোমাক। এই তুমি খালি যাব পাৰিলেহে তোক কৈ দিবা।
অ হ'ব দিয়া মই কৰি দিম ৰাতিপুৱা। পাপা পা সুধিলৈ। উম ঠিকে আছে। ফাৰ্ষ্ট টাইম আমি একোলিয়েন যোৱাটো বেছি ভাল হ'ব নেকি, মানে বহুত ভিৰ থাকে ন' আৰু গৰম
অ সেয়াই তাকে ভাবিছোঁ মানে প্ৰথমতে একোলেনে যাম নেকি।
অ তাৰপিছত গুৱাহাটীতো ঘূৰিম আৰু। জাগাটো, আকৌ তাত ফ্ৰেঞ্চি চেঞ্চিও আছে শ্বপিঙো কৰি ল'ম কিবা কিবি কাপোৰ।
অ অ সেইটোৱে তাত সেইখিনি আছে। তাৰপিছত আকৌ সেই জি এচ ৰোডো আছে না। তাতো ঘূৰিব পাৰি।
অ আকৌ চিটি চেণ্টাৰটো যাম তাত মানে ফিল্ম চাব পাৰি।
অঁ খালিহে তাত বাজেটটো অকণমান বেছি আৰু, তাতছে ভাল মানে ধুনীয়াকৈ জি এছ ৰ'ডত ঘূৰিব পাৰি তাত, বহুত বঢ়িয়া মানে সেইটো
অ ঠিকে আছে তেনে তাতে কৰি লম।
অঁ অ।
সেইটোৱে আৰু ফ্ৰেণ্ডছৰ লগত ঘূৰাটোৱে আৰু ডাঙৰ কথা আৰু। ভালেই লাগে যটো যায়। সেইটোৱে।
এ এনেই তোমাৰ তোমাৰ এতিয়াতো তোমাৰ এনেই লগৰ এজনীও বোলে তাত পঢ়ি আছিলে।
অঁ মোৰ লগৰ এজনীও পঢ়ে তাইও ঘূৰি থাকে তাতে।
অঁ হয় নেকি? এনেই লগ কৰিব যোৱা নাই নেকি তুমি?
না ময়ো মানে কালি যাম ন তোমাৰ লগত তেতিয়াই লগ কৰি আহি যাম আৰু।
অঁ সেইটো পাৰিবা বাৰু সেইয়াই।
উম।
ঠিকেই কৰিবা তেনেহ'লে লগ কৰি আহিব পাৰিবা আমিও লগ পাই যাম তেতিয়াহ'লে।
অ', তুমিও লগ পাই যাবা এনেকে ইনট্ৰডিউচ কৰাই দিম, একেলগে ঘূৰিম।
অহ, অ', সেইটোৱেই।
আৰু জল্দিও খব লাগিব আজি ৰাতিপুৱা জলিও উঠিব লাগিব ঘূৰিব যাব লাগিব।
অহ, সেইটোৱেইটো। বাৰু সময় আছে বাৰু একো নাই সেইটোত আমাৰ সেয়া জল্দি হৈ যাব। একো নাই সময় অকণমান আছে।
সেইটোৱে। আৰু পেকিং চে কাপোৰ চাপোৰটো লৈ যাব লাগিব। হেল্ল'।
অ', সেইখিনি অ', সেইখিনি লৈ যাব লাগিব। কিন্তু সেই তোমাৰ যদি মন তুমি হ'লে তাত হে গৈ পেলাই কিনি ল'বও পাৰিবা তাত কাৰণ তুমি নিজে ক'লা না ফেঞ্চি বজাৰ আছে বা চিটি চেণ্টাৰ আছোত তুমি ধুনীয়া কাপোৰবোৰ কিনি ল'বও পাৰিবা আৰু।
অ'। গম পাইছো।
হম।
উম, তেনে হ'ব দিয়া তেনে ৰাতিপুৱা জনাবা।
ৰাতিপুৱা জনাম ন' অ', ঠিক আছে, গুড নাইট, ঠিক আছে, বাই, বাই।